হেল্ল', শুনিছানে? অ', এই ইটো নাম্বাৰৰ পৰা নাই যোৱা দেখোঁন এইটো নাম্বাৰৰ পৰা কৈছে আকৌ।
ততো শেষ হ'ল নেকি চাগে, লিমিত-চিমিত কিবা কিবি।
নাই এ চাহ মই অথনি চাইছিলোঁ। অ', ফোন আহিছে ফোন আহিছে কিন্তু।
ফোন আহে মানে ফোন নাযায় ন? এই সেইনাখন সেইনাখন মোৰো হৈছিল দেখোঁন, পিছত মোৰ নিজে-নিজে ঠিক হৈ গ'ল। কাইল্ ৰাতিপুৱা ৰিফ্ৰেছ মাৰিবি ঠিক হৈ যাব সেইনাখনটো মোৰো হৈছিল দেখা নাই নেকি? উম, খুব ভাত খালোঁ, ভাত খালোঁ।
উম।
তই-তই খালী নাই?
খালোঁ-খালোঁ। কি কৰি আছা এতিয়া?
আছো এনে মোবাইল চাই চাই কিনো কৰিম আৰু?
উম, তাকে মই কাজু দাল লব কাজু দাই ফোন কৰোঁতে মই কথা পাতি আছিলোঁ বোলো চিনেমাখন বোলো ভাল চিনেমাখনৰ নাম কোৱাচোন?
অ', ই মোক কিবা এখন ৱেব চিৰিজ দিছিলে।
দিছে অ', মোকো সেই তাকে দিছে এতিয়া পিছ
উম, ভাল মই চালো। উম, মাজলৈকে চালো নাই গোটেইখন চোৱা নাই আধা হৈ আছে ভাল লাগিছে। চাই বেয়া লগা নাই।
ভাল নহ তোমাৰ এনেই মাৰপিত চাৰপিত আছে নে?
নাই নাই হেকাৰ যে হেকিঙৰ ওপৰত।
অ' সেইটো ন' তাৰমানে?
উম,
ঠিকেই বাকি
বাকী ভাত কি দি খালি?
ভাত তোমাৰ আজি আলু পিটিকা দালি ভাত তোমালোকে?
অ', চেম আৰুনো কি খাবি আৰু?
সেইটোয়ে আৰু তিনদিন আছে ন?
তিনদিন আছে আজি আজি লাটুৱে কামলৈ মাতিব আহিছিল নহয় বুধবাৰৰ পৰা বলা বুধবাৰে দহ মানে কি তাৰপিছত বৃহস্পতিবাৰে কাজ আৰু।
আমাৰ ঘৰলৈ আহিছে বুধবাৰে ন' বুধবাৰে কি দহা?
দহা বৃহস্পতিবাৰে ৰাতি মাছ ভাত চোৱা। মানে পৰিয়ালটোৱে দিনত কাচ, পিছদিনাখন পিছৰদিনাখন শুক্ৰবাৰে গোটেই গাঁৱৰ মানুহ বুজ
মে আমি অ', বুধবাৰ পৰা খাব পাৰিম আৰু।
উম, পাৰিবি আৰু কোনে পায় তোক তেতিয়া।
উম, ধুনীয়াকে গাহৰিখন আনি খাম মজাকে। বুজিছা?
এ এইকেইদিন যে মোবাইলতো বুজিছো খাওঁ। এইকিদিন মোবাইলটো বোলো একেবাৰে খোৱা ভিডিঅ' খোপাই
উম,
থাকে ভাই এনে বেয়া লাগে মোৰ চব মাছ মাংস, মাছ মাংস মোবাইলত যে কিছুমান যে মই ভিডিঅ' চাবই নোৱাৰো।
একে পেটে মাতি পেলাই।
তাকে অ', তকে দেখি এনেকুৱা কিবা লাগে নহয়।
উম,
এ মই তোমাৰ এটা চাই থাকো দেই বেংগলী ছোৱালীজনী তোমাৰ মানে ভিডিঅ' বনাই।
অ',
এই তোমাৰ এই যে হোটেল বিলাকত, এই হোটেল বিলাকত যে তোমাৰ যে মানে এই সৰু সৰু বাতিত আকৌ ভাতটো যে তোমাৰ মানে বাতি দে তাৰ মানে অকমান ভাত ল'ব অ, অকমান ভাত ল'ব লৈ বলে অ', এ এটা ভাজিৰ লগত অকমান ভাত খাই দিব।
নে বেগুলীয়ে তেনেকেই খাই।
মানে ইমান ধুনীয়াকে খাই নহয় মোৰ যে একে পেটে মাতি দিয়ে আৰু এতিয়া মোক ক'বতো এই ল'ৰা সিজোৱা খাইাহি বুলি কৃষ্ণ মই যে কেতিয়া? কিতিয়া আমলেট ভাজি খাওঁ মান
একজন একজন তেওঁ চিকেন লেগ পিচ ফ্ৰাই পুৰা, পুৰা মৰক মৰক মাৰি, উফ! একদম কিবা লাগে যায় ঐ। সেই এতিয়া যে মোবাইলটো খুলিবই নোৱাৰোঁ ফেচবুকত, সেয়াই ভিডিঅ' আহি থাকে।
অ', তুমি এতিয়া ইতিয়া ইতিয়া আমি যে কৈ আছো এতিয়া আৰু আহিবা চাবাচোন তুমি।
আৰু-আৰু আহিব অ'।
উম, মানে যিমান তুমি এতিয়া না-নাভাবিবা সিমান আহি থাকিব।
অ', অ', মই কাৰণে ফেচবুকত এইকেইদিন ভিডিঅ' চোৱাই বাদ দিলো।
ডিছ লাইক মাৰি থৈ দিবা।
নোচোৱাই হ'লো, এ-একেদিন একেদিন চোৱাই নাই। ফেচবুকত ভিডিঅ', চাবই নোৱাৰো তেওঁ কিন্তু পিছেদ উ
অ', চাপিছে বহুতে, দুদিন আছে আৰু।
উম। মই ধৰ দহাটো খাব লাগিব নহয়, দুদিন তিনিদনে আৰু।
কি কাইলে মঙ্গলবাৰ, বুধবাৰে দহা নহয় জানো? অ', তেনেহ'লে কাই-কাইলৈ দিনটো থাকিব লাগিব, কাইলে বাৰু এনেও থাকোয়েই। কাইলৈ থাকোৱেই, পৰহিলে পৰহিলে দিনটো থাকিম আৰু ৰাতি আৰু তাৰ পিছদিনাটো আমি খাব পাৰিমেই। ঐ আমাৰ এই জ্ঞাতি-জ্ঞাতি কোনে লৈছে?
বিজয়-বিজয়-বিজয় লৈছে জ্ঞাতি।
ঐ, একদম বিশ-বিশ্বাস কৰা, সেইদিনাখন যে মই মানে কি জানা সপোন দেখি ছো, মানুহটো মানে ঢুক কায় থাকিল বোলে। উম', এই সেইদিনাখন সেই-সেইদিনাখনেই, এই জন ঢুকাইছে
সেইটোয়েই মানে, এই বাহিৰৰ মানুহ বাহিৰৰ মানুহ মৰা দেখিলে ঘৰৰ মানুহ মৰে ঘৰৰ মানুহ মৰা দেখিলে বাহিৰা মানুহ মৰে।
তেনেকা, আম-আ-আ-আ আৰু এটা কথা মই তোমাক কোৱা নাই দেই, মই আজি ক'ম বুলি পাহৰিছোঁ তোমাক হেনো মই বোলে একেবাৰে মানে তুমি মানে ধৰি লওঁ, কথাটো বুজি পোৱা নাই হে কিবা এটা কথা মই তোমাক বুজাই আছোঁ বুজাই আছোঁ একদম মানে তাৰপিছত তুমি মানে একে সেইটো কথা নামানাই তাৰপিছত, তুমি বোলে একে ঢুকাই থাকিলা নহয়।
হে? কেলা। ত কথা বুজাই বুজাই মাৰি পেলালি মোক উম'।
তাৰপিছত মই-মই মানে মই তাৰপিছত বকিছোঁ মই কৈছোঁ ই কথা মোৰ কথা নুশুনেই, ইমান কৈছোঁ। তাৰপিছত টোপনিডাল সপোনডাল ভাঙি থাকিলে, মই কৈছোঁ নহয় মানে কেনেকা লাগিছে মানে কি সপোন দেখিছোঁ মই?
এহ্, তেনেকে এইবিলাক যাহা তাহা দেখি থাকে ঐ, সপোন এইবিলাক যে জাহা তাহা দেখি থাকে সপোন সি একো-একো হেৰি নহয়। এই মূৰত যি তি খেলাই দিয়ে ৰাতি শুই থাকোতে, তই নিজে ভাবি নাপা অ'।
মানে আমাৰ ব্ৰেইনৰ মানে নাৰ্ভবিলাকে মানে যি মানে একো নকৰে না পুতুকতে
উম' ৰাতি মানে, এইটো যি তি আহি থাকে আৰু
উম'।
কি-কি কৰিবা আৰু, ই শুব গ'লে ফোন কৰা নাই?
নাই-নাই মেছেজ চছেছ নাই, মেছেজডাল চিন নকৰে, মেছেজ। কাইলে আছে।
সেইটো কাইলৈ আছে নেকি? সেইটো মানুহজন দেখোন অফ-অফলাইন দেখোন।
মই অথনি তাক মেছেজ দিছিলোঁ, মানুহজন অ'ফলাইন।
তাৰ মানে হেৰি।
আ-আছে চাগে জেজে কিন্তু আজি বোলে কিবা ডেম'হে হৈছে বোলে, আজি।
অহ্।
আজি কিন্তু অ' কৈ আছে আজি বোলে কিবা ডেম'হে হৈছে। কিন্তু হ'বহে এগ্জাম। টেষ্টটো, টেষ্ট পাতিবহে। আজি কিন্তু শিকাইছেহে কি কি হব।
অ', এই সেইডাল টেষ্ট মানে ইমান হেৰি নহয়। আমাকো তেনেকে টেষ্ট এটা লৈছিলে।
লৈছিল নেকি?
উম', দেখাই দিয়ে এইসোপা গোটেইসোপা। খালি সেয়া মানে বি খন মানে এ আৰু বি খনৰ যেতিয়া এখি একেলগে হ'ব এগ্জাম। এ খনৰ যে তিয়া এগ্জাম হ'ব, মানে এ খন এটা এগ্জাম হয়। তাৰপিছত তোমাৰ সেই একেলগে বি-বি খনো কালিও আহিব।
উম',
তাৰপিছত মানে তাত আৰু সেয় আৰু বি খনো শিকাই-শিকাই নি দিয়ে আৰু মানে ধৰি লওক অলপ ডাঙৰ বুলি কৈ যে
আৰু তেনেক কুৱহে মানে
উম এতিয়াহে মই কেচতো বুজি পালো মানে কেনেকা কাৰণ আমিও আমি আমি যেতিয়া পৰীক্ষা দিবলৈ গৈছিলো তেতিয়াও মানে বিখনৰ চিখননৰ পোৱলিয়িলে শিকাই নিদিয়ে মানে সিহঁতক মানে এ ডাঙৰ বুলি জানিবই আৰু ধৰি লও এনেককা আৰু
অ তেনেকুৱা টাইপো মানে এনেই মানে হেৰি আৰু ইমান একো নাই মানে
এই নাই নাই এই কিন্তু তোমাৰ চিখনতো কিন্তু চি
ঠিকে আছে দেখোন।
নাজানো এনেই বেছিও কৰে অকমান কিন্তু এনে যে তোমাৰ যোনটো মেইন এক্জাম। কিখনৰ কাৰণে বা মই কৈছো এই নও সেইটো কিন্তু হাৰ্ড আছে দেই এইটো এইটো বহুত হাৰ্ড আছে
এইটো বেয়ানটো ফিল কৰিছে নহয়। লে হাট বোলে।
উম
সেইটো বোলে আমৰিচামিৰ লগত ভাল হলে ওলাব পাৰিগে
পাৰে পাৰে এই আজিকালি অ সেইটো ভাল এইটো হয় বাৰু আৰু
উ
মোৰ এ সৰুভৱে কৈ আছিলে সেইদিনাখন বোলে মোক মানে ল'ব দিছে হা
কি কৰি দিছে?
টো ল'ব দিছে। উম আনে উম, মই মানে ধৰি লও এই মিউজিকেল ইনষ্ট্ৰুমেন্টত মই আছোতো বজাবলৈ অকন জানো যে,
অ, অ,
আ কৈছে তই লৈ ল আজিকালি মানে সেইটোত মানে বহুত লাভ হৈছে। আমাৰ হেৰি ত কি বুলি কয়? পোষ্ট ওলাই আৰু তোমাৰ এ আৰ ডি চি নে কিবা এটা কেম্প হয় হা গুৱাহাটীত
অ'
তোমাৰ তাত লৈ যাব, তাত তাত লৈ যোৱা পিছত তোমাৰ মানে যদি ভাল চাল ভাল হয় তেনেহ'লে তাত মানে ৰাখি ধৰি ল এ ৰাজকমলৰ নিচিনা ধৰি ল জব চব দিব আৰু, সেই তেনেকা আৰু। সেইটোয়ে আৰু, ৰাজকমলৰ এতিয়া ৰাজকমলে যেনেকে ধৰি ল পালে।
ঐ
তাকে
সি সিটো এন চি চি শিকিছিলে। সি চাগে এন চি চি পাই গ'ল চাগে।
নি
সি এন চি চিৰ পাই পালে। অ'
অ' এন চি চি পা মানে পিযাৰ্চ চাকৰি যোন কেইটা মানে আৰ্মি কেইটা।
আহ
উম যেতিয়া সি বাঁহী বজালে হা বাঁহী বজোৱাৰ পিছত যেতিয়া মানে আমাৰ ধৰি লওঁ অ' ফাংচন হয় মানে, তোমাৰ এডাল কি বুলি কয় লাষ্টৰ দিনা শুন মানে আমাৰ হেৰি এটা হয়, তো ফাংচন চাংচন হয়। চবেই মানে যি তি যি কৰিব পাৰে, আৰু যোনে যি যি কৰে সি মানে বজালে
আহ
বজোৱাৰ পাছত মানে খুব ভাল পালে মানে
আহ আহ
যি অকলে বজাইছে, তাৰপিছত তাক মানে আকৌ মানে কোনোবাই কোনোবাই মানে এ আমাৰ ছাৰজনে ক'লে যে তুমি এইটো গান বজোৱা। সিটো সি ভাবিয়ে আহিছিল যে কিবা এটা গান বজাব দিব বুলি। সিওঁ ভালে পালে, সি বজাই দিলে। মানে ভাল ভাল মানে হেৰি এটা হৈ গ'ল বণ্ডিং এটা হৈ গ'ল বুজিছা।
অ' সেইকাৰণে।
সেইকাৰণে, আৰু চাগে সি মানে আৰু এনেকা এটা সি বহুত টেঙৰটো বহুত মানে
ইটো টেঙৰ পোৱালি না।
কাৰোবাৰ এটা চাগে চাগে আমাৰ গোটেই আৰ্মি কেইটাৰ ভিতৰত কোনোবা এটা আৰ্মিৰ লগত খুব ভাল হৈ ল'লে
উম উম
তাৰপিছত এই কামটো কৰি ল'লে উলিয়াই ল'লে। কাৰণ বেলেগে কেনে কোনে মানে তুমি কেনেকে সি লিংক পাব কোৱাচোন বাৰু।
সেইটোয়টো আৰু তোৰ তেনেকেনো অ'নলাইনতো ওলোৱা নাছিল। এডভেৰটাইছ। উম
উম
কৰক দে আৰু টেঙৰ পোৱালি বুজিছ বহুত টেঙৰ। বুজিছ
সেইটোয়ে।
উম ই ই তেনেকে চলি যাব জীৱনডাল। ই বেয়া বস্তু, বেয়া চৈতান পোৱালি এইবিলাক।
কৈ চাহনে?
চইতান আছে পোৱালিতো টেঙৰ না মাকহ'তো কম টেঙৰ নেকি? এতিয়া তৰণিহে বুুৰ্বক এতিয়া মাকহ'ত কম টেঙৰ নেকি?
আচলতে আচলতে এই মাকৰ কাৰণেহে আছে নহলে ডুবি গ'ল হয়।
উম উম সেই দোকানখনো মাকৰ কাৰণেই আছে আৰু।
মাকৰ কাৰণে দোকানখন আছে, নহ'লে ইমান দিনে তৰনি তৰনিয়ে চলাব নোৱাৰে।
নোৱাৰে নোৱাৰে
ভাওনাতে গম পাইছো বাৰু
কি হ'ল ভাওনাত?
ভাওনা ঘনীয়ে আছে নেকি ভিতৰত কি বস্তুয়ে দিবনে বস্তু বস্তুয়ে দিবনেে পইচাই ল'বনে দোকানৰ পৰা পিছফালৰ পৰাও মানুহ আহিছে আ ফালৰ পৰাও মানুহ আহিছে
মানে কোনোফালে মিলাব পৰা নাই।
মাইনাই আকৌ মই মানে ৰখি দিছো আৰু মানে কিছুমানে কিবা কিবি কৰিব পাৰেতো
অ, অ,
অলপ সময় লাগি মানে সময় লাগি দিছে পইচা চইচা লৈ উম দোকান দোকানী
ভালে কৰিছা বেয়া